হেল্ল' অ কি কৰি আছো?
এয়া এনেই আছো।
অ অ। বাকী খবৰ খাতি ভাল?
উম ভালেই ভালেই অ' বাকী ভাত পানী খালী?
ভাত পানী খালো অ' তই খালি ন'
মই এইয়া খাই পেলাই অকমান বাহিৰত ওলাই আহিছো গৰম মানে বহুত,
অ অ কিহে খালি?
এয়া মাছ আছিলে। এই জোৰ চাৰছিলেগে ববা তাৰপিছত, পুঠি মাছ কাৱৈ মাছ মাগুৰ মাছ এনেকৈ কেইটামান পালে,
অ অ
মই মা ভেডাল কেইটামান চিঙি আনি থৈছিলো।
আহ
আৰে ভেদাইলট লগত বনালে
অ
সেয়াই আৰু
অ' মই মানে অ' দালি আছিলে, তাৰপৰা আমাৰ সেইফালেদি বেপাৰী গৈছিলে বাৰু, মানে পানী নাই যে এইফালে ৰ'দ দি আছে। অ' সেইকাৰণে মানে পাৰী যাওঁতে, মাগুৰ মাছ পালে লোকেল একদম সেইকাৰণে কিনি ললে আধা কেজি এটা। তাৰপৰা আকৌ খুৰী এজনীয়ে আকৌ ভেদাইলতা দিছিলে
অ'।
বিশেষ সময়তে আমাৰো সেই ভেদাইলতাই বাৰু সেই ভেদাইলতাৰ লগতে মাগুৰ মাছটো বন বনালে
অ' এই মাগুৰ মাছে বৰ ধুনীয়া লাগে খায়।
হা?
মাগুৰ মাছে ভেদাইলতা বৰ ধুনীয়া লাগে
উম উম, এই ধুনীয়া লাগে। তাৰপা আকৌ ভেদাইলতা এইটো বৰ নে কি যে বনাই।
অ বৰ আমাৰ না বনোৱা বাৰু
অ' সেইটোও বনালে বাৰু লগতে।
অ' অ'।
খাই ধুনীয়া লাগিলে বাৰু দেই।
অ'।
বাকী, এতিয়া কাম বন কৰি আছ নে নাই কৰা?
কাম বন মই এইকেইদিন কৰিয়ে আছিলো তাৰপাছত মই কালিহে ৰাতি ঘৰলে আহিছো
অ' অ'।
ত লগা কাম হৈ আছো আৰু তাতে চাৰ মানুহ লাগি আছে, মই এইকেইদিন নাযাও।
অ' অ'।
তই ঘৰতে লগাই আছ নে কাম-বন।
নাই নাই, মোৰ কাম চাম কৰি হৈ গ'ল মানে এতিয়া পোৱালিও আহিলেতো পোৱালি ভৰালো।
অ' অ।
অ' মানে তই তাত থাকোতেই মই পোৱালি ভৰালো।
অ' মই গম পাইছিলো বাৰু অকমানকে।
অ' অ' মানে, এতিয়া তাৰ পোৱালিৰ লগতে লাগি মেলি তাত দানা পানী কণ দি পেলাই মানে ভাতকেইটা খালোহি আৰু
অহ
উ বাকী তই ফাৰ্ম খুলিলিলে খুলি মানে তই গ হয়তো গম পোৱা নাই খুলিল লে খুলিবি।
মই খোলা নাই বাৰু, বাহ চাহবিলাক চব কাটি আনি থোৱা আছে। তাৰ পা তাৰ পাছত আকৌ মই বাচন খিনিও আনিলো। তাৰপিছত মানে এ বাচনৰ মই ইমান দাম দৰ নাজানো মানে মই চাইডত থাকতে ববাই লৈ আহিলে হা।
অ অহ।
সঠিকে নাজানো এতিয়া।
অ অ।
তাৰ পাছত তোৰ এতিয়া মানে চব বাঁহ চাহ বাচন চাচন আনি থোৱা আছে মানে এতিয়া তোৰ বাৰিষা কেয়া দিন যে।
অ অ
মানে মাটিটো পেলাবলে অসুবিধা হৈছে।
অ অ মানে বাৰিষাটো সেইটো হেৰিতো হয় বাৰু তাতো খ হৈ থকাতিন ভেটিটো আগতে যদি মাটিটো পেলাই থলিহেতেন
অ অহ এতিয়া সেই মাটিটো পেলা থোৱা নাই যে।
অ অ।
সেইকাৰণে বৰ দিগদাৰ হৈছে এতিয়া আকৌ তোৰ খেতি উঠালে ৰখি থাকিব লাগিব আৰু।
উম উম খেতি উঠালে ৰব লাগিব। অত মানে উম, ৰ'দ দিলে সিহঁতৰ প্ৰথমতে বালিমাতটো পেলাই ল'বি নহ'লে।
তাকে আমাৰ নদীখনো ওচৰতে আছে যে পৰা হ'ব বাৰু।
অ', অ, অ', তহঁতৰ ফালে নদীখন অ, অকমান আহিছিলে বুলি শুনিছিলো কি হ'ল ভাল হ'ল নে নে ইফালে গ'ল।
নাই এইফালে গল গল, হ'লেও মানে বালি চালি আনিবলৈ ওচৰৰে হয় আৰু,
অ' মানেহলে বহুত অসুবিধ হলহঁতে মান তহত ঘৰ গৈলে যদি গুচ আহিলহেতেন
না-না নাহিলে- নাহিলে
অ' অ'
অ'
বাকী ট্ৰেক্টৰ চেক্টৰ কামতে লগাই থৈ আছেনে?
ট্ৰেক্টৰৰ কামৰ এতিয়া হেৰি হালবাই আছে। তাৰপাছত নিজৰ, আছে কাৰণে চিন্তা নাই বাৰু খেতি চেতি কৰিবলৈ আকৌ মাটি আনিবলৈও সুবিধা নহয় বাৰু মোৰ
উম, আমাৰ বাৰু নাই যে আমাৰ অকণমান অসুবিধা হয় বাৰু হাল বছ বোৱাালৈ এইবিলাক হেৰি কৰালে,
আহ
নিজৰ খ থাকিলে মানে ন'
টেনচন নাই বাৰু মোৰ এতিয়ালৈকে টেনচন হোৱা নহাই এতিয়ালৈকে দেই। টেনচন এটা এই এইটো কি বুলি কয় ড্ৰাইভাৰটো কুৱা।
অ, ড্ৰাইভাৰটো
গা ভাড়টো মানে সেই ৰাতিপুৱা দেৰিলৈকে শুই থাকে। যোনবিলাক হাল বাগ থকা মানুহ বিলাক আহি ঘৰৰ পৰা আহি,
অ', তেতিয়া ড্ৰাইভাৰটো
এই দা ভা খলাবলে মানে লোৱা পিছত দুটা, তিনটা সলাই থাকিবলৈ ইমান ভালো নালাগে।
অ', তেনেকুৱা হয়, বাৰু দেই।
অ'তাৰো হি ভাবি আছে ঘৰখন চলাবলকেতো কাম কৰিছে মোৰ গুৰিত।
অ', অ'।
পাৰিকলৈ বেয়া হৈছে
উম, উম, ঠিকে
উম, উম। এ, অৱস্থা পাতি ভাল নহয়। যেনে-তেনে আৰু আছে আৰু মোৰ গাড়ীখনকে চলাই খাই আছে, তাৰো বাপ বাপেকৰ বেমাৰ
আহ'।
তাতকে এইাক চিকিৎসা কৰি আছে আৰু। মই অকমান
হয়, হয়। ঠিকেই ভাল কাম কৰিছ, ভাল কাম কৰিছ দে
অকমান সহায় কৰিবও লাগে মানুহ যে।
অ', অ'।
উম, তাৰপিছত তোক খবৰ কচোন?
মোৰ খবৰ বাৰু ভালেই। বাকী ঘৰত ভালনে তহঁত? ভাল, ভাল।
উম। তাৰপিছত তঁহত দেতাৰ খবৰ কচোন, গা বেয়া আছিলে যে?
কি, কি?
টো বেয়া আছিলে যে ভাল হৈছে নে?
অ' অ' হল, হল। মানে সিদিনাখন মানে হস্পিতেলৰ পৰা আনিলো
হ।
তাপা ভাল হৈছে বাৰু এতিয়া মেডিচিন খাইছে। উম।
তাৰপিছত বাকী আমি ভ ভ ভ ভৱা এটা উলিয়াও বুলি ভাবিছিলো।
অ ক'লে বাৰু?
এ, এই এটো এতিয়া জুবিন ক্ষেত্ৰলৈও মানুহ বহুত গৈ আছে আমাৰ গাঁৱৰ ধৰক গাঁৱৰ মানুহবলাক যাবলৈ ইচ্ছা কৰি থাকে আৰু যাবও নোৱাৰে।
অ'
এ এতিয়া জদিন ক্ষেত্ৰ চাম চাম বুলি বহুতে কৈ থাকে মানে।
অ' অ'
সেইকাৰণে ভাবিছো লৈয়ে যাও নেকি।
অ'বেয়া ভবা নাই বাৰু তই।
মানে এতিয়া সহযোগী দুটামান লাগে দেচোন।
অ' অ' আমি উম, আমি আছো আছো মানে আমাৰ লগৰো তেনেকে হলে আমাৰ লগৰো মই কৈ দিম সেইটো থাকিব বাৰু লগতে।
অ'।
উম। বাকী তোৰ তেনেকে লগৰ
অ' ধৰ এতিয়া মানুহখিনিক
মানে কম বা এতিয়া মানুহখিনিক কিছুমানৰ হাতত পইা নাথাকিব পাৰে যে মানে কম বাজেটতো ধুনীয়াকে মানেখাই মেলিনিব লাগ লাগিলে আমাৰো টকা অলপমান খৰচ হওক আৰু।
এ হওক মই পইচা তোলে কথা কোৱা নাই। মানে ধৰ মানুহখিনি চাবলৈ ইচ্ছা হৈ আছে
অ' অ'
তেতিয়া ধৰক দেখা আনিব পাৰিলে আমাৰে ভাল
অ' লগতে আমি মাজুলীৰ আমি যে ভাবিছিলো মাজুলী যোৱা প্লেন এটা
অ'
লগৰকেইটা।
অ' হয়।
অ', হয়তো কেতিয়া মানে যাম বুলি ভাবিছ।
তাকে তই কাম এটা কৰিবিচোন আমি ইনা গ'লে চাৰিটাাৰ বা পাঁচটাে যাব পৰা হ'ব।
অ' অ'
তই হোৱাটছআপ গ্ৰুপ এটা খুলি দিবিচোন নহ পাঁচটা ছটাৰ।
অ' তেতিয়া মই খুলিম ৰ।
তাতে ভালকে গোটেইটা কথা পাতিবলৈ সুবিধা হ'ব আৰু ত
অ' অ'
চবৰে সুবিধা অসুবিধাৰ কথা আছে ন।
উম উম আছে আছে মইোতিয়া তাতে খুলি দিম আৰু মোৰ লগৰ কেইটাকো কৰিমতে লগতে তই হেৰি কৰিবি মই তোলে গৰুক এডমিশনটো দি দিম। অ' তোৰ লগৰকেইটাক এড কৰিব অ' আৰু এটা কথা শুনচোন। হয় মানে মোৰ লগৰটোৰ ভাগত স্কৰ্পিঅ আছে হা।
অ'
বাকী মোৰ লগৰটো আৰু মই যাম বাকী তোৰ ফালৰ পৰা আ তই আৰু দুজন মান মানে দুটা ল'ৰাক কওঁ মানে আমি পাঁচটা গুচি যাম ধুনীয়াকে। অ' তেতিয়া ভালে কৈছা আমি পাঁচটাত খালি যেনিবা কি কৰ মই তাক সুধিছিলো
অ'।
গাড়ীখনৰ মানে সেই তেল-তেল ভুৱব তাহাঁতো ইমান পইচা নাই যে আমি গোটেইকেইট মিলাই মতি পেলাই পইচা দি পাই ত তেলটো ভৰাইেলাই লৈ যাব লাগিব
এ গোটেইকেইটা গলেতো তেলৰ খৰচটো দিবই লাগিব ন'
অ'
সিটো তেল অকলে ভৰাব নোৱাৰে সটো অকলে চাবলৈ নাযায় আমি গোটেইকেইটাই চাবলৈ যাম ন।
অ' মানে বহুতো খৰচ হৈ যাব
অ এ চবে মিলা মিলি গলেহে ভাল লাগিব ন।
অ'। লগতে আমি মাজ-মাজ-মাজুলী গ'লে বাৰু হেৰি থকা মেলা খোৱা বেলা মেলাতো অসুবিধা নহয় মানে আমাৰ খুৰা ঘৰ আছেতো তাতে।
অ', অ', ভাল হ'ব তেতিয়া।
অ', তাৰে থাকিবও পাৰিম, খাবও পাৰিম, ধুনীয়াকে এক সেইফালৰ পৰাই আকৌ
তেতিয়া আমাৰ থকা-থকা, মেলা, খোৱাটো ফ্ৰিয়েই হ'ব?
অ', ফ্ৰী হ'ব, ফ্ৰী হ'ব।
তেতিয়া আমাৰ গাড়ী ভাড়াটোও লাগে ধৰ তোৰ আকৌ এইবিলাকহে খৰচ আছে আৰু বাকী তোমাৰ
অ নাই নাই নাই আমি মানে গুৱাহাটী চাইডে ওলাই যোৱাৰ পিছতে। সেইবিলাকতহে অকনমান হেৰি হ'ব মানে ৰুম, চুম ল'ব লাগিব আমি থকা, মেলা কাৰণে।
আহ
গুৱাহাটী আৰু শিৱসাগৰ যদি গুচি যাওঁ সেইফাল দি-
অ'।
তেতিয়া মানে আমি ৰুম চুম ল'ব লাগিব তাত মানে চিনাকি মানুহ ইমান নাই
অ'।
উম তেনেকুৱা
উম এয়া তহঁতক খুৰা আধ ঘত থাকি তেতিয়া আমি গোটেই সত্ৰকেইখনো চাব পাৰিম ন
অ' মাজুলীৰ পৰা মানে আমাৰ খুৰা ঘৰতে আমি আজি যেনিবা খুৰা ঘৰ সন্ধিয়ালে পাই গলো তাতে ভাত পানীটো খালো থাকিলো পিছদিনা পিছদিনাখন ৰাতিপুৱালে আমি গোটে সত্ৰ চত্ৰ চাই পেলাই আকৌ ভাতকেইটা সেত ঘৰতে ৰাতিয়ে খাইে পেলে ৰাতিয়ে আমি ওলাই দিম। শিৱসাগৰ
অ'
অ'।
তেতিয়াহ'লে তই মই কোৱাটো কৰিবি হোৱাটছএপ গ্ৰুপটো খুলিবি। সিহঁত গোটেইকিতাকে কৰি পেলাই কথাটো আমি আলোচনা কৰি পেলাই তেতিয়া আমি কেতিয়ালৈ যাব পাৰোঁ
অ- অ মানে মোৰো মানে পোৱালি কেইটা অকমান ডাঙৰ হলেহে যাওঁ
হলেওতো আমি যাওঁ বুলি কলোৰ দহ পোন্ধৰ দিনৰ পিছতেহে যাব পাৰিম যাওঁ বুলি কলে আজিও তই যাব নোৱাৰ, মইও যাব নোৱাৰো। খবৰে প্ৰব্লেম একেটাৰে ন সেইটোৱে কথাটো আৰু
উম উম
গোটেইকেইটা লগৰকেইটা গ'লে ভাল লাগে দেচোন।
অ' অ' হুম হুম! বাকী, হেৰি অ' বাকী তহত ঘৰ পিনে কঁঠাল-চঠাল আছে। আছে নহয় ন?
কঁঠাল আছে আমাৰ তিনি জোপা মান আছে
অ হেৰি কাম এটা কৰিবছোন আমাৰ ঘৰফালে তো আহিবি নহয় এইকেইদিনৰে।
যাম যাম।
অ' আমাৰ ঘতে কঁঠাল ল আহিবিচোন মানে আমাৰ ঘৰত কঁঠাল নাই
অ' ঐ আমাৰ ঘৰত কঁঠাল ধেইৰ আছে।
অ' অ' আমাৰ ঘৰত বাৰু আম আছে, খালী কঁঠালটো নাই।
অ' এইবিলাক খাই থাকিব লাগে, বতৰৰ ফল বতৰতে নাখালে কেতিয়া খাবিনো আৰু।
অ' সেইকাৰণে মানে এ নাইও যায় খাবলৈ আকৌ।
অ' হ'ব মই-মই পৰহিলে মানে যাম চাগে তেতিয়া লৈ যাম ন।
অ' লৈ অহ লৈ ই সভা চভা পাতিছে নাই তহত, সভা চবা পাতিছো নাই মানে তহতৰ নামঘৰত
সভা আমাৰ পতা নাই পাতিবহে।
অ' কেতিয়া মানে পতিব?
আমাৰ এই অসমীয়াটোৰ এ ওঠৰ তাৰিখ মানে আছে নেকি মই ইমান গম নাপাও মানে ভালকে।
অহ
ভাওনাহে নহয়।
অ' কিয় নহয়?
মানে আমাৰ এইবাৰ নামঘৰ ভাগ ভাঙি থোৱা আছে।
অ
বৰ সভা হ'লেও মানে ইমান বা বহৰুৱাকে নহয় অকণমান সৰুকে পাতিছে। সেইকাৰণে মানে নহয় তহঁতৰ পাতিছে নেকি?
আমাৰ পাতিব আমাৰ পৰহিলে হ'ব গুচি আহিবি নহলে আমাৰ ইয়াত ভাওনাও হব ৰাতিলে,
ভাওনা পাতিছে নাই?
অহ, পাতিছে-পাতিছে।
দিনত নাযাওঁ ৰাতি ভাওনা চোৱাকেহে যাম আৰু।
অ' থকাকে গুচি আহিবি নহলে।
ভগাকে যাম মই তাকে অকলে নাযাওঁ আৰু এ তাক লৈহে যাম।
অ লৈ আহিবি লৈ আহিবি তাক পাও,
অ, বাৰু তেতিয়া যাম হ'ব দে আৰু ন এতিয়া। কোন হৈছে দিনৰ দিনটো ঘূৰি ফুৰা যে,
অ হ'ব দে তেতিয়া, বেছিকে মানে আমনি নও অ' হ'ব-হ'ব।